হেল্ল'?
অহ', কি খবৰ?
অহ-অহ ভাল, আপোনাৰ?
মোৰো ভালেই দিয়া। বাকী কি কৰি আছা পিছে এতিয়া?
এনেই আছো আপুনি কি কৰি আছে?
অ', আছো দিয়া এনেই আছো আৰু কি কৰিম আৰু। এনেই, তাকো পঢ়া-পাতি কেনেকুৱা চলি আছে তোমাৰ?
আছে ভালে চলি,
একজাম কি কি একজাম হ'ল ', তোমাৰ মোৰো এই ঠিকেই আৰু নৰ্মেল।
কি কৰি আছে এতিয়া কিবা পঢ়ি আছে ন',?
হয়', - হয়', মই যে তোমাৰ মানে, মেচ ইবাৰ মই, মানে গ্ৰেজুৱেট হল ন বিকম পাছ কৰিলো। কমপ্লিট হল মানে বেচলাৰ অফ ডিগ্ৰী তাৰপিছত এতিয়া মানে মই ভাবি মানে এটা কৰ্চ এটা লৈছিলো কৰ্চটো ইকমপ্লিট হৈ আছে কমপ্লিট হোৱা নাই কৰি আছো লাহে লাহে।
আচ্ছা
পিছে আপুনি আপুনি কি কৰি আছে পিছে।
কি
আপোনাৰ আপুনি কি কৰি আছে পিছে পঢ়া পাতি।
বৰ্তমান জিম কৰি আছো
বেচলাৰ অফ কি হয় বেচলাৰ কি হয় বেচলাৰ কৰি আছা
ৰেডিঅ'লজি ছেকেণ্ড চেম ফাইনেল এক্সাম চলি আছে
আচ্ছা চেকেণ্ড ছেম হয় তুমি আচ্ছা কোন? কোনখন কলেজৰ হয় তুমি
ন্ত উপস্থিতি
ক'ত আছে বাৰু এইখন নামটো শুনিছো
অ পান খাইতি ইতিনি আছে মাজে পাইছো
আছে ন আচ্ছা পায় পানী খিনি পানী খেতিৰ চাইডে যায় পানী খতি বহুত আপোনাৰ তোম ব্ৰহ্মপুত্ৰ চ্ৰ্মপত্ৰ নদীৰ পাৰো আছে ন
অ হয় হয় সে বলে কাৰে পিকনিক
মই শুনিছো ডউন টাউন খন বোলে পাহাৰত আছে বোলে পাহাৰৰ ওপৰত আছে বোলে
হ লক কিমানো আগ নঢ়া
আ পাহাৰ আচছা তাতেতো মানে তোমাৰ বহুত ঠাণ্ডা ঠাণ্ডা মানেে ইমান এটা গৰম নাই চাগে তাতে মানে আমাৰ বৰ্তমান চি যিটো গৰম আৰু।
অ অ সেইটো হয় বাৰু
যে তোমাৰ কি কি এক্সাম গ'ল পিছে কি কি হৈ আছে আছে আৰু
এনেন আৰু ঘ কাটি বাকী আৰু তিনিটা আছে
মাইকটো অকমান ওচৰত ক'বচোন। াল আ বায়কমেষ্ট্ৰিক হ'ল এক্সাম?
অ হয়-হয়।
আছা। এতিয়া পিছে কি কিহৰ এক্সাম আছে?
নেক্সট এ্জাম আছে অ ফাণ্ডামেণ্টেল অফ হস্পিটল।
ফাণ্ডামেণ্টেল অফ হস্পিটল?
এণ্ড পেইছনট কেয়াৰ, আৰু তিনটা আছে হস্পিতাল আছে আৰু এয়া তাৰ পিছত অহ পাইথলগজি আছে আৰু ই ভি ছ আছে এনভাইৰনমেণ্ট সেইয়েন্স।
আচ্ছা-অচ্ছা। আচ্ছা ভালে চোন বেছি নাই তুমি, তুমি থাৰ্ড চেম পাবা তাৰপিছত।
অ হয়
আছা ফাৰ্ষ্ট ছেমত কি-কি চাবজেক্ট আছে পিছে জনে নে নাজানা তুমি?
মই বাৰু গম নাপাওঁ।
আচ্ছা-আচ্ছা গম নেপুৱা উম যাবা তুমি চিধা এক্সম যোৱাৰ পিছত অকমান ফু-ফুৰা-ছুৰা এনজয় অকমান কৰা, অকনমান মজা ট্ৰেভেল চেল কৰা ধুনীয়াকে।
আপুনি কতো ফুৰিব-চুৰিব ট্ৰেভেল-ছবেল কৰিব যোৱা নাই নেকি?
ট্ৰেভেল কৰিলো। কালি মই অকমান ফুৰি আহিলো ৰবা। ত' আচ্ছা মই তোমাৰ এই বশিষ্ঠ ওপৰৰ পাহাৰৰ ওপৰত গৈছিলো তাতে নিজৰা আছিল মজা তাতে কি ধুনীয়া মানে মানে অতি সুন্দৰ পৰিৱেশ আৰু তাতে একদম।
আচ্ছা।
লগো ল'ৰা-চ'ৰা গ'লো। তাতে আমি খানা-চানা খালো ধুনীয়াকে। ভাল লাগিছে আৰু জাই কিনে।
অ আৰু বেলেগত প্লেন কৰা নেকি অতি যোৱা?
নাই বিশ তাৰিখে প্লেন কৰি আছো ৰবা, কৰ'বাত যাম ভাবি আছো।
কি কৰিছে?
মানে বিশ তাৰিখে এটা প্লেন কৰি আছো ৰবা, এক জেগাত যাব কাৰণে। ন যাব লাগিব ৰ'বা এক জাগাত। তুমি যাবা নেকি বিশ তাৰিখে?
তাক যাব পাৰি মানে লাইক আমাৰ এক্জাম নাই, অফ আছে, কলেজ বন্ধ।
উম ত বিশ তাৰিখ তাকে চাও দিয়া আমি দুটা-দুটা মানে আমি দুটা যাম দিয়া নেকি কুৱা? দে ফুৰিব যাম। এইচ এছ, মানে আপোনাৰ
উম
অ'- এই পিনে যাওঁ দিয়া আৰু। পাহাৰে-চাহাৰে চাইডে মানে, ধৰিলে চন্দ্ৰপুৰ চাইডে যাওঁ দিয়া।
অ'। লাইক হিলী এৰিয়াছ আৰু।
য়েছ। মানে ধৰি লোৱা চন্দ্ৰ পূৰ তোমাৰ পাৰ হৈ খামৰেঙগা চাইডে যাম। মজা জাগা। ধুনীয়া, নেচাৰেল জাগা হয়। বিল-চিল আছে মজাকৈ। তোমাৰ মানে কেনে কুৱা টাইপৰ মানে জাগা ভাল লাগে? ধৰি লোৱা, অ' নদী-চদি থকা, অ' মানে ওচৰত নিজৰা-চিজৰা থকা লাগে নে পাহাৰ-পৰ্বত থকা লাগে? নে কেনেকুৱা টাইপত তোমাৰ মানে বেছি ভাল লাগে মানে? সেইটো সুধিছোঁ।
লাইক নেচাৰ টাইপে আৰু। অ'পেন প্লেচছ।
নিজৰা-চিজৰাৰ ওচৰত বেছি ভাল লাগে, নদী-চদি ভাল লাগে নে এনে পাহাৰ, পৰ্বত-চৰ্বত যদি
অ' অলপ নেচাৰ-সেচাৰ থাকিলে ভাল লাগে।
আচ্ছা, নেচাৰ থাকিলে ভাল লাগে ন'? হয়। এটা কাম কৰিম দিয়া। আমি এটা প্লেন বনাও যাতে দূৰ জাগা হ'ল। লাদা আমি- আমি এটা কাম কৰোঁ দিয়া। আমি- তুমি, মই আৰু দুই-চাৰিজনমান মিলিকেনে আমি কাজিৰঙা যাওঁ বলা এদিন। কাজিৰঙা যাওঁ। আমি ট্ৰেইনত যাম মজাকে ধুনীয়াকে। ট্ৰেইন তোমাৰ ধৰি লোৱা, আমি পাঁচ-ছয় জনমান ট্ৰেইনৰ টিকেটটো আগতে বুক কৰি দিলোঁ। তাৰপিছত বুক কৰি কিনে ইয়াৰ পৰা ট্ৰেইন ষ্টেচনটো জানায়ে, বেছি দূৰ নহয়। ট্ৰেইন ষ্টেচন তোমাৰ ইয়াৰ পৰা মোটামুটি বাৰ-তেৰ কিলোমিটাৰ হব। পল্টন বজাৰ ৰেলোৱে ষ্টেছনত থাকে। তাৰপৰা টিকেটটো আমি অনলাইনত বুক কৰিলোঁ। তাৰ পৰা ট্ৰেইন এখন ভাল চাই ট্ৰেইন চাম। ট্ৰেইন ষ্টেছনটো বহুত দেখাত মজাঁ তাতে। ট্ৰেইন ষ্টেছনটো চাব পাৰিবা। ট্ৰেইনত যাম, তাতে আমি বেলেগ - বেলেগ ট্ৰেইনো দেখা পাম আমি। সেই ট্ৰেইনত যাম দিয়া আমি মজাকে ট্ৰেইনত যেতিয়া যাম, গোটেইগিটা লগৰ- লগৰবিলাক যেতিয়া আমি থাকিম, তাতে কি মজাকে কথা-চথা পাতিব পাৰিম। খাব-চাব পাৰিম। এনজয় কৰিব পাৰিম, ডান্স কৰিব পাৰিম, ফুৰ্তি কৰিব পাৰিম। হয়নে নাই? হয়নে?
হয়।
উ উ সেইটো ভাবি আছোঁ ৰ'ব। কৰিব লাগিব তে ন'? যাব লাগিব।
অ'।
আপুনি যাবনে? আপুনি যাবনে আপুনি? হয় - হয়?
কি কৈছে?
মই কলেতো আপুনি যাবনে?
য়েছ - য়েছ।
হেল্ল'?
অ' হ'ব দিয়ক। যাবতো পাৰি। ভালে লাগিব গৈ ন'।
হয় - হয়। যাম দিয়ক একেলগে নে কি কয়?
অ' ঠিক আছে।
যাব?
অ' হব দিয়ক।
উম, বাকী কি ভাত-চাত খাইছিলেন নাই?
অ' - অ' খাইছোঁ। আপুনি খাইছে?
মই বাৰু খাই- খালোঁ। কিহেৰে খালা পিছে তুমি?
উম চিকন আৰু ভাত
চিকেন আ ভা চিকেন খালা মই আজি তোমাৰ চিকেনে খালো মই চিকেন তুমি পিছে কি ন তোমাৰ চিকেন কোনে বনাইছে তুমি বনাইছ নেকি?
আহ ময়ে বনাওঁ।
আচ্ছা। মানে কি তুমি কেতিয়া বনোৱা শি -শিকিছা চিকেন বনোৱা কেতিয়া শিকাইছ- শিকিছা?
নাই মই নিজেই শিকিছোঁ।
আচ্ছা। মানে জানা ভালকে বনাব?
হয় জানো।
টেলেণ্টেড ছোৱালী তে তুমি। মোকো শিকাবা বোলে চিকেন কেনেকৈ বনাই, মই তো খাব হে জানো বনাব নাজানো।
আচ্ছা।
শিকাবচোন মোক।
হ'ব দিয়ক।
শিকাব?
উম।
পিছে আমি ফুৰিব যোৱাৰ প্লেনটো কি কৰো? ফিক্স কৰিম নে?
অ
তোমাৰ বোলে আ ফ্ৰেণ্ড চেন তোমাৰ ফ্ৰেণ্ডক কব। বলে মানে যোৱাৰ কথাটো আৰু। হ'ব? পিছে এক্জামৰ প্ৰিপেৰেচন কেনেকুৱা চলি আছে? তোমাৰ
অঁ ভালে চলি আছে ন? তুমি মোবাইলটো অকমান ওচৰতে লোৱাচোন। ভালে অ এভেৰেজ গৈ আছে। উম ভালে দিয়া তোমাৰ। বাকী আজি কি পঢ়িবা?
তুমি বেয়া নাপা যদি মোবাইলটো ওচৰত লগা ন পিচে শুনাটো ভালকে পাম। অহ তুমি। আচ্ছা আজি কি পঢ়িবা বুলি কলা তুমি?
অ ফাণ্ডামেণ্টেলছ অফ হস্পিটেল নেক্সট চাবজেক্ট ন এইটো মানে আছে। টিউজদে আছে এক্জাম।
আটচা ফাণ্ডামেণ্টেল অফ হস্পিতাল, টিউজদে। তাৰপিছত টিউজদে পিছত কি এক্জাম আছে?
পেথলজি আছে নাইনটিন তাৰিখে। ফ্ৰাইডে মানে
আটচা পেথলজি আছে।
উম।
তাৰ পিছত লাষ্ট এটা এক্জাম আছে চাগে না কি?
হা?
পেথলজিৰ পিছত কেইটা এক্জাম আছে?
অ লাষ্ট এটা টুৱেন্টিফাইভ তাৰিখে আছে। ই ভি এছ।
মানে তোমাৰ লাষ্ট এক্‌জাম ই ভি এছ?
অ হয়-হয়।
আটছা। ভালেইচোন ৰে তোমাৰ এক্জাম চেছ হব মজা। এনজয় কৰিব পাৰিবা। কিমান দিন বন্ধ পাবা এনে তুমি?
লাই ওান ম ওান মানথ মান
ৱান মন্ত মান বন্ধ পাবা?
হয়।
অহ। ভালেই দ তোমাৰ ভালে হ'ব দিয়া ওৱান মান্থ ওৱান মান্থত তুমি পাৰিলে কিবা এটা শিকিব ট্ৰাই কৰিবা এনি মট ৱেষ্ট নকৰিবা। বুজি পাইছা?
উম
তুমি যিমান পাৰা সিমান কিবা শিকিব ট্ৰাই কৰিবা অকে?
উম
বাকী তোমাৰ মাহাতে ভালে আছে?
অ আছে দিয়ক। আপোনাৰ, ফমিলি?
মোৰো ঠিকেই আছে, বাকী পাপা তোমাৰ ঠিক-ঠাকে আছে?
অহ হয়।
আৰু তোমাৰ এতিয়া ভন্টি আছিল ন, তাই কি পঢ়ি আছে?
অ ক্লাছ নাইন, টেন।
আচ্ছা টেন পাইছে? অঁ মোৰ ভণ্টিও মানে ইলেভেন মানে ফাৰ্ষ্ট ইয়েৰ পাইছে আৰু। এইবাৰ জইন কৰিলে নতুনকে দিটি বৰুৱাত।
অহ-অহ আচ্ছা।
মানে এইটো পঢ়ি আছে এটাই আৰু। ঠিক থাক মানে কৰি আছে কিবা-কিবি। আ দিয়া তুমি একজাম আহিছ য তুমি এতিয়া পঢ়াটো অকমান ফকাচ কৰা। হ'ব নে কি কোৱা?